হেল্ল' হেল্ল'
হেলো
অহ শুনা পাইছানে?
শুনিছো। তুমিও মোৰ মাতটো শুনিছা নে?
অ শুনা পাইছো শুনা পাইছো। শুনা পাই আছো, শুনা‌ পাই আছো।
হয় হয়। বাকী কি কৰি আছা?
ও' মই তোমাৰ এনেকুৱা গৰম পৰিছে গম পাইছানে! তাকে এনেই বিচনাত এনেকুৱা গৰম পৰিছে বুলু
হয় হয়, অ' গৰম পৰিছে।
অকমান নিয়া বিচনাতে
অঁ।
কি কৰি আছা তুমি?
এয়া মই নেই অকমান ওলাই আহিছো। বাকী ভাল নহয়?
বাকী ভাল, ভাল, ভাল, তোমালোকৰ কেনেকোৱা?
উ কাপত ভাড়া হয় গোহ দিয়া মোৰ ভালে আৰু।
অঁ, বাকী হেৰি মাহঁতৰ খবৰ কোৱাচোন!
ভাল মাহতৰ। কি, তোমালোকৰ মাহতৰ ভাল নে?
অ'ভালেই ভালেই বাৰু।
হয়, হয়, বাকী মই কথা এটা আলোচনা কৰিম বুলি। ফোন কৰিছিলো।
অ', অ', নিশ্চয় পাৰিবা, তাকে কিহৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছা।
মানে এতিয়া যে ডি ডিজিটেল শিক্ষা যে চলি যে আছে।
হয়, হয়, হয়।
এতিয়াতো গোটেই প্ৰায় আধা দেশেই ডিজিটেল শিক শিক্ষাতে শিক্ষা গ্ৰহণ কৰি আছে। যে
হয় হয়, নিশ্চয়, নিশ্চয় কৰি আছে।
হয়, হয়, তাৰ ওপৰতে বোলো অলপ অ' আলোচনা কৰো।
অ', নিশ্চয় নিশ্চয় তোমাৰ আচলতে টপিকটো বহুত বিষয়টো ভাল ভাল বিষয় বাৰু দেই।
হয় হয় ভাল বিষয় বাচি
অ' তাকে এতিয়াতো তোমাৰ গোটেই আচলতে সমাজখন আচলতে ডিজিটেল। ডিজিটেলে হৈ গৈছে।
ডিজিটেলে হৈ পৰিছে হয়। মানে নিম্ন পৰ্যায়। ছাত্ৰ-ছাত্ৰীকে ধৰি। সকলো খিনি মানে কাম ডিজিটেলতে হ'বলৈ লৈছে মানে।
অ', ডিজিটেলে হৈ পৰিছে এতিয়া তুমি এতিয়া তুমি চাবা। দেই, এতিয়া তোমাৰ আগতে কি হৈছিলে আমি তোমাৰ দোকানৰ পৰা দোকানৰ পৰা বা কিবা ক'ৰবাৰ পৰা বস্তু যেতিয়া আমি কিনো, তেতিয়াতো আমি আ চবে আমি এনেকে পইচা দি মেলি কিনিব লাগে হয় নে নহয়?
হয় হয় কিনিব লাগে হয়, কেচ পইচা দি
অ', কেচ পইচা দি কিনিব লাগে। এতিয়া এতিয়া তোমাৰ কেনেকুৱা হৈ গৈছে। তুমি এতিয়া তোমাৰ জেপত যদি মোবাইলটো থাকে। থাকে।
হয় হয় মোবাইল
আপোনী তুমি অঁ, তুমি ধুনীয়াকে যাবা আৰু দোকানলৈ দানে যোৱাৰ পিছত বস্চুচ ক'ত কি লাগে তোমাৰ প্ৰয়োজনৰ কি কি বস্তু লাগে তুমি কিনিলা? কিনাৰ পিছত তুমি, তুমি চিধা এনেকে অঁ, তাইক মোবাইলৰ পৰা পইচা পঠা দিব পাৰি গম পাইছ
হয়, হয়, অঁ, এতিয়া পইচা হেৰুৱা চিন, হয়, পইচা হেৰুওৱা চি তিনটাৰো অলপ মিল।
অ ভয় কমিল হয়। সেইটো সেইটো আচলতে হয় বাৰু মানে কি হয় আগতে তোমাৰ পইচা এনেকে জেপত লৈ ফুৰিবলৈ ভয়ো গম পাইছা নাই
হয়! হয় হয় অ!
আকৌ সৰহকেতো তোমাৰ পইচা লৈ ফুৰিবই নোৱাৰি একেবাৰে। তোমাৰ চুৰ তোৰ চুৰ ডকাইত থাকে নহয় গম পাইছা
হয় চোৰ ডকাইট থাকে হয়।
অ তোমাক একদম কহি লৈ যাব নহয় তোমাৰ পৰা পইচা। গতিকে তোমাৰ এতিয়া মোবাইলত থাকিলে তোমাৰ অ কোনেও গমো নাপায় কি ক'ত কিমান পইচা আছে কোনোচ
হয় হয় নাপায় নাপায় হয় মানে কি হয় ডিজিটেল শিক হে দুটা প্ৰভাৱ আছে। হেল্ল'। হয়! ভাল আৰু বেয়া দুইটাই আছে।
হয়, হয়, নিশ্চয় আছে।
ভালৰো বেয়া দুইটাই আছে। ভাল খিনি বাচি লব জানি পাৰিব লাগিব।
হয়।
হয় বাকী তুমি কেনেধৰণে হয় তুমি কেনেধৰণে শিক্ষ আহৰণ কৰি আছা অ
মই তোমাৰ এতিয়া তোমাৰ অ ডিজিটেল হিচাপ ডিজিটেলৰ ডিজিটেল শিক্ষাও তুমি মই লৈ আছো গম পাইছা নাই আৰু লগতে তোমাৰ কলেজো গৈ আছো তাৰ লগতে মানে মই সমান ভ অিি মানে আম শিক কি আছো গম পাইছা নাই পঢ়া পঢ়াৰ বিষয় কৈত আৰু এতিয়া তোমাৰ কি হয় গম পাইছা নাই তোমাৰ ঘৰত বহিয়ে তুমি মানে কলেজ চলেজ নগ'লেও তুমি ঘৰত
হয় হয় হয় ঘৰত বহি হয় ঘৰত বহিয়ে পাৰি হয় আৰু কম পইচাতে হৈ যায়
বুঢ়িয়ে পাৰিবা অঁ আকৌ তুমি কাম কৰি কৰিও তুমি অ কম বৈছ াতে হৈ যায় হয় আগৌ তুমি কাম কৰি কাম কৰি কৰিও তুমি ক্লাছ কৰি থাকিব পাৰিবা অ সেইবিলাক আচলতে সুবিধা গম পাইছানে অ সময়ৰ মূল্্যটো আমি মানে অ সময়ৰ মূল্যয় হয় হয় সেইটো হয় বাৰু তাকে তোমাৰ এতিয়া কি হয় তোমাৰ কোৱা কঁোৱা
ঘতাৰ যখিনি বেয়া গুণ
হয়
দিব লাগিব তেনে আমি ্ৰহন কৰি ফেচবুকৰত আজিকালি চচিয়েল মিডিয়াসমূহ আমি কমকৈ ব্যৱহাৰ কৰিব লাগিব
অঁ সেইটো তুমি ভাল কথা কৈছা গম পাইছান নাই তোমাৰ কি হয় গম পাইছানে আজিকালি আজিকালি ল'ৰা ছোৱালী বিলাকে যে তোমাৰ এনেকে ডিজিটেলত অনলাইনত ক্লাছ কৰোঁ বুলি মোবাইলটো ল'ব লৈ মেলি তোমাৰ কি কয় মানে ধুনীয়াকে মোবাইলটো লোৱাৰ পিছত পিছত মাকহঁতক দেখাই পঢ়ি থাকিব তাৰপিছত মা অঁ শু শুনা আকৌ তাৰপিছত মাকহত অ' মাক মাকহঁতক দেখাই মেলি পঢ়ি থাকিব তাৰপিছত মাকৰত মাক ঘৰত যোৱাৰ লগে লগে কি কৰিব এনেকে গেম খেলি থাকিব তাৰপৰা গেম খেলিব আকৌ মাক অহাৰ লগে লগে আকৌ অঁ আকৌ ভিত এইটো ভিডিঅ'টো অন অন কৰি দিব এই বিলাক ডাঙৰ ডাঙৰ গেমবিলাক খেলি থাকিব
নাছিলে নহয়
হয় সেইটো হয় বাৰু কিন্তু আচলতে সেইবিলাক আচলতে অঁ আচলতে গেমে আচলতে সমান্তৰালভাৱে সিমান ইমান ইমান এফেক্ট নকৰে আচলতে যিমান নিউজ বিলাকত দেখায় অ' কিন্তু কিন্তু কিছুমান আচলতে বহুত অত্যাধিক দিন দিনে ৰাতিয়ে খেলি থকাটো সেইটো বেয়া পাওঁ দেই সেইটোয়ে মগজ য'ত বহুত বেয়া চাপ পেলাই বাৰু সেইটো সেইটো মই মানিছো
বেয়া হয় হয় কাণত হেডফোন লৈ সিজনে খেলি আছে সেইবাবে হয় কানৰ হেড কলে খেলি থকাৰ বাবে তেওঁৰ বাহিৰৰ চাউণ্ড খিনি মানে নুশুনিলে
নুশুনিলে নুশুনিলে সেইটো আচলতে সেইটো এটা কথা বাৰু আমি আচলতে কাণত হেডফোন লগাই তোমাৰ ৰাস্তাত
ৰেল খুণ্দা মাৰি দিব হয় ন নেলাগে নেলাগে আৰু
হয়
অঁ এনেই ভিডিঅ চাই আমি গাড়ী চলাও মুঠতে ম' মোবাইল চা এতিয়া। মোৰ মানে কামেই হব নালাগে। নিয়মিক খেতি কৰি। ধানৰ খেতি হয়।
কৰিব পাৰো হয়, অ আনৰো ক্ষতি হব আছ। আচলতে নিজৰও ক্ষতি হব সেই। সেই সেইটো ভাল কথা কৈছা বাৰু দেই। এতিয়া আমি তোমাৰ চাব লাগিব আমি। এতিয়া তোমাৰ।
এতিয়াতো।
হয়। ছ'চিয়েল মিডিয়াটো আচলতে আমি ব্যৱহাৰ কৰিব লাগে ন কৰিব ন নালাগে বুলি নহয় কথাটো আমি আচলতে সেই ছ'চিয়েল ব্যৱ ছ'চিয়েল মিডিয়াটো আমি আচলতে ভা ভাল ব্যৱ অ। ভাল ব্যৱহাৰ কৰিব জানিব লাগিব গম পাইছ নাই তোমাৰ ছ'চিয়েল মিডিয়াত। সেইতোৰ বিষয়ে আমি ভালকৈ। মানে অ খুব কম পৰিমাণে ব্যৱহাৰ কৰিব লাগিব আমাৰ যিখিনি লাগতিয়াল আমি সেইখিনিহে আচলতে। চাব লাগে চা চাব লাগে মানে তোমাৰ কি হয় মানে ছ'চিয়েল মিডিয়াত তোমাৰ কিছুমান লৰা, ছোৱালী। এনেকোৱাকে সোমাই পৰিছে গম পাইছ নাই গোটেই দিনে, দিনে ৰাতিয়ে তোমাৰ। ছ'চিয়েল মিডিয়া চলাই থাকিব, তোমাৰ ইনষ্টাগ্ৰাম, ইনষ্টাগ্ৰাম চলাই থাকিব তাত ৰিল ৰিল চাব গম পাইছা নাই, আকৌ তোমাৰ কিছুমান ল'ৰা ছোৱালী তোমাৰ এনেকুৱাকে আসক্ত হৈছে গম পাইছা নাই, তোমাৰ কি হয় তোমাৰ অ সেই ভাত খোৱাৰ সময়তো লৰা, ছোৱালীৱে আচলতে ৰিল চাই থাকে আকৌ। তোমাৰ ভাত মানে ৰিল নাচা চা। চাবলৈ নাপ যদি নাপায় তেনেহলে আচ। ভাতেই নাখায় তেওঁ। এনেকুৱা, এনেকুৱা মানে পৰিস্থিতি আহি। বৰ্তমান হয়।
এয়া হয় এ মোৰ শিশু হৈ আছে। মানে ধৰা দহ বছৰ। শিশু। বাৰ, পোন্ধৰ বছৰ তলৰ শিশু সমূহ সেই সমূহো মানে। হয়। নৱপ্ৰ। প্ৰজন্ম।
হয়, হয়।
মানে সেই। সেইসমূহক এ নাই। মাক বাপেকে সৰু বিলাই‌ আনে ভাত। আৰু দেল দে ভাত। ভাত নেখায় এ মা বাপেকৰ আজিকালিটো আৰু কাৰণো সময় আছে ইমান লাগিবলে যিহেতু সকলো ঘৰতে সিহঁতক মোবাইলটো দি সিহঁতিও মোবাইলটো চাই ভাল পায় যিহেতু মোবাইলটোত যিয়ে যিকোনো ধৰণৰ ছবি ওলাই থাকে হয় সেইসমূহম চা সিহঁতি
অ' আনন্দ লাভ কৰে হয়
এটা এটা
হয় সিহঁতে আচলতে সেইসমূহ চাই উপভোগ কৰে আচলতে
মজাতো লয় লৈ সিহঁতি মানে মানে ভাত কিতা
হয়
খায় এইটো মানে কৰাত ভুল
ভুল ভুল হয় আচলতে আমি আচলতে ভাত খাওতে আমি মোবাইল চোবাইল ইমান চাব নালাগে আমি ভাতকেইটা খাওঁতে
সিহঁতে এতিয়া ডাঙৰ হৈ আহিছে সিহঁতে মোবাইলটো মানে এৰিব নোৱাৰা হয় হৈ হৈ আহি ঠিক আছে
হয় হয় হয় তাকে আমি সেই কথাবিলাক সেইখিনি আৰু আমি সেইবিলাকৰ অ' আমি বেয়া দিশ আৰু ভাল দিশ দুয়োটা চাব লাগিব হা হা অঁ শুনিছো শুনিছো মানে আমি সেই চচিয়েল মিডিয়া তোমাৰ চচিয়েল মিডিয়া আৰু তোমাৰ আহ ডিজিটেল অঁ অঁ শুনিছো শুনিছো মানে সেই চচিয়েল মিডিয়া আৰু ডিজিটেল শিক্ষা আচলতে ভাল বেয়া তোমাৰ দুইটা চাব লাগিব তাত তাৰ পৰা আমি আচলতে ভাল গুণ খিনি বাচি উলিয়াই আমি সেই ভাল গুণখিনিৰ ওপৰত গুৰুত্ব অধিক দিব লাগিব ভাল গুণ খিনি আমি লব লাগে তাৰ তাৰ পাছত তোমাৰ কি হয় তোমাৰ উম বহুত লোকে কি কৰে তোমাৰ সেই ডিজিটেল শিক্ষাৰ পুৰা উপকাৰিতাও লাভ কৰে আৰু কিছুমানে বহুত অপকাৰিতাও লাভ কৰে শুনি আছো শুনি আছো অঁ অঁ শুনা পাইছেনে
এই সামৰিলো দেই
হেল্ল' হেল্ল' অ' এই নেটৱৰ্কৰ প্ৰব্লেম পাইছে নেকি এই তেতিয়া আজিলৈ ৰাখিছো আৰু দিয়া হ'ব দিয়া তেতিয়া নেটৱৰ্কৰ প্ৰবলে অলপ